হেল্ল' হয় নমস্কাৰ
অ কি কৰিছে অ হয় হয় মোৰো ভালেই আপোনাৰ ভালনে
ঠিকে আছে চবেই হেল্ল' ঘৰ অ ঘৰত ভালে আছে না চবেই
অ ঘৰত চবৰে ভাল আপোনালোকৰ ভাল
অ ভালে ভালে ভগৱানৰ কৃপাত আৰু চলি আছে আৰু আৰু অ দিনটো এনেকুৱা গ'ল আপ
দিনটো ঠিকেই গৈছে বাৰু ৰাতিপুৱা অকনমান ডাৱৰীয়া হৈছিলে গৰমতটো ইমান অনুভৱ পোৱা নহল অকনমান ডাৱৰীয়া আছিলে পিছ পিছবেলা টাইমত ৰ'দ দিছে যদিও হাৱা মাৰি আছে বাৰু ব বতাহ মাৰি আছে দিনটো ঠিকে থাকে হৈ গৈছে বাৰু।
ইফালেতো দিনতটো মানে গৰমেই একদম ৰাতিপুৱাৰ পৰা এতিয়ালৈকে মানে গৰমেই চলি আছে।
অ' আমাৰ ইয়াতে অকনমান ঠাণ্ডা হৈ আছে বাৰু।
বতৰটো অলপ ঠাণ্ডা হলে ভাল লাগে ন?
ভাল লাগে ভাল লাগে দিনটোৰ কাৰণে ভাল লাগে উম এইকেইদিন বাৰু যথেষ্ট গৰমে হৈ আছে বাৰু।
উম এই গৰম ইমান মানে গৰমত থাকাও নাযায়। আপোনাৰ ঘৰৰ মানে গাঁৱত ন চহৰত হয়?
মোৰ চহৰতে।
চহৰতে হয় ন। তেনেহ'লে সেইটো চাগে অলপ গছ গছনি টাইপৰ এনেকুৱা আছে ওচৰে পাজৰে। উছলে কিবা পাহাৰ পৰ্বত আছে তেনেহলে সেইকাৰণে অলপ ঠাণ্ডা আছে। মাজাটো উম উম পাহাৰীয়া বিলাকত ভাল আহে
হয় হয়।
আমাৰ ইয়াতো নাই না তেনেক আমিও চহৰতে থাকো কিন্তু ইয়াতে আ উম সেইটো পাহাৰত কি নিৰিবিলিত এতিয়া হাৱা চলাই ন সেইটো ভাল লাগে।
ভাল লাগে হয় থাকি বহুত ভাল লাগে বাৰু গৰম মানে যিমান ৰ'দ দিলেও হাৱাটো মাৰি থাকিলে মানে ভাল লাগে আৰু।
উম আৰু কিমান আৰু মানে ৰিফেনৰ হাৱা কিমান খাবি কচোন?
এই বাহিৰা বতাহ টোও দৰকাৰ ন।
হয় দৰকাৰ ফেনৰ হাৱটোতো একদম বেয়া এ। বহুত টাইম ল'ব নোৱাৰি নহয়, অ', মই পেনৰ হাৱাত ইমান থাকিব নোৱাৰো মূৰ ঘুৰাই মানে বহুত টাইম থাকিব নোৱাৰো। মই প্ৰায়ভাগ ৰ'দ বেছি দিলে মানে গছৰ তলতে তেনেকে বহি থাকো।
উম গছৰ গছৰ তলত ক'ত বাহিৰা হাৱা আৰু ক'ত ভিতৰুৱা এইটো হাৱা দিন ৰাতি পাৰ্থক্য আছে।
হয় হয়। বহুত পাৰ্থক্য আছে নেচাৰেলি হোৱাটো বহুত ভাল।
বাহিৰৰ হাৱাটো খালে অলপ স্বাস্থ্যৰ কাৰণেও ভাল হয়।
স্বাস্থ্যৰ পক্ষে বহুত
উম স্বাস্থ্যৰ পক্ষে ভাল। সেইকাৰণে মানুহে মানে এই যে ইভিনিং ৱাক কৰিব যায় ইফালে সিফালে ফুৰিব যায় বাহিৰা
হয় হয় বাহিৰা হাৱাটো কাৰণে হয় হয় অ' বাকী খোৱা বোৱা হৈছে আপোনাৰ?
খোৱা বোৱা হোৱা নাই, এতিয়াহে মানে অ', ৰাতি ন গৰমতে মানে খাব ম মন নাযায়।
অ' অ' হয় গৰমৰ দিনত খোৱা বোৱাটো ইমান নহয় মানে কি ভাতো খাবলে মন নাযায়।
মন নাযায় অ' মানে পেটটো ভাৰি ভাৰি ভাৰি ভাৰি দেহাটো ভাৰি ভাৰি লাগি থাকে ভাল নালাগে এনে টাইম পালে থাম ঠাণ্ডা বস্তু খাব মন যায়।
হয় হয় আকৌ অ' অ' অ' পানী খাব লাগে বাৰু গৰমৰ দিনত পানী যিমান পাৰে খাব লাগে। পানী খালেতো স্বাস্থ্যৰ কাৰণেও ভাল। আমাৰ শৰীৰৰ কাৰণে বহুত ভাল।
উম, এনেতো ৰাতিপুৱা মই পানীয়ে খাওঁয়ে। অ', ৰাতিপুৱা ৰাতিপুৱা দুই লিটাৰ মান পানী খাওঁ মই। আৰু এনেই দিনটো দিনটো অলপ অলপ কৰি খাই থাকো।
অ', অ', খাব লাগে বাৰু। উম ময়ো একে বাৰু তেনেকেই পানী, ৰাতিপুৱা শুই উঠি অকনমান এক্সাৰচাইজ কৰি দিওঁ, খোজ কাঢ়ি দিওঁ। তাৰ পিছতে পানী-চানী খোৱা হয়। পানী খোৱাৰ পিছত আৰু দিনটোৰ কাৰণে কামত লাগি যাঁও। মানে কি খোৱা-বোৱা তেনেকে বনোৱা-মেলা ভাত পানী
মোৰো তেনেকুৱাই, ৰাতিপুৱা পাঁচ বজাত উঠি অলপমান খোজ কাঢ়িব যাওঁ। এই খোজকাঢ়ি আহাৰ পিছত অলপমান পানী খাও। পানী মানে আ মই ৰাতিপুৱা মানে দুই লিটাৰ গৰম পানীয়ে খাব পাৰে
হয়, হয় হয়। ময়ো গৰম পানীয়ে খাওঁ।
উম। অ', অলপমান পূজা অৰ্চনা কৰিলো। তাৰপিছত অ', গা-পা ধুই পূজা-অৰ্চনা কৰি গাপা উম, তাৰপিছত আ-আৰু মানে বেলেগ কাৰ কামত মানে লাগি যাওঁ আৰু দিনটোত।
হয়, হয়। হয়, হয়। দিনটোৰ কাৰণে ব্যস্ততাপূৰ্ণ। হয়, হয়, হয়। কামটোতো কৰিবই লাগিব হয়নে। মানুহ জীৱনতো লৈছো যেতিয়া কামটোতো কৰিবই লাগিব। ব্যস্ততা থাকিবই আৰু। উম। গৰম বুলি বহি থাকিলোও নহয়। ঠাণ্ডা বুলি বহি থাকিলোও নহয়, কামটো নিজৰ দায়িত্বখিনিতো প পালন কৰিবই লাগিব।
উম। আমি যদি এতিয়া কঙ সেই ইমান গৰম- গৰম নাযাও, কোনে কাম কৰ কৰিব- নকৰোঁ। এনেকুৱা যদি ভাৱ ধৰি থাকো তে কৰপৰা আহে? চলিম কেনেকে আমি?
নাপাম। জীয়াই থাকিবৰ কাৰণেতো খাব লাগিব।
অ'হ। আমাৰ নিচিনা মানুহ ডেইলি আনা ডেইলি খোৱা।
অ' অ' হয়। অ' এদিন লছ হলেটো বহুত লছ হয়। তেনেকুৱা নিচিনা। অ' গৰম বুলি বহি থাকিব নোৱাৰি।
উম। তাত পৰি থাকিব নোৱাৰো। তাৰ পিছত আমি থাকো মানে চহৰত। টাউনত থাকো ইয়াতে। কামৰ কাৰণে আমি থাকো। ঘৰ ভাড়া ইয়াতে আৰু খু আহ ঘৰ ভাড়াও দিব লাগে। তেনেহলে গোটেইখিনি। উম ভাড়া কৰি আছো।
অ ঘৰ ভাড়াটোতো বহুত। অ'হ। মাই মনলি আকৌ দি থাকিব লাগে, হয়, হয়। আ তাতে আকৌ চব, হয়, হয়।
বাকী খিনিতো চব কিনা। প-পানী, পাজি, পানী পৰ্যন্ত কিনা।
পানী পৰ্যন্ত ক কিনা হয়। তেনেহলেতো কামটো কিমান কৰিব লাগিব। হয় নে।
উম, কিমান কাম কৰিব লাগিব। সেইটোয়ে অ'।
অ', ইনকামটোতো, অ', তাতকে দুগুণ ইনকাম কৰিলেহে কিবা এটা কৰিব পা
উম, কিন্তু কিন্তু সেইটোতো ইনকামটো মানি ইনকামৰ চৰ্চ টো তেনেকুৱা ভাল নাই ন ইফালে।
হয় হয়, হয়।
অসমত তেনেকুৱা ভাল ইনকাম চ'ৰ্ছেই নাই।
নাই, নাই, নাই, হয়, হয়।
উম যিটো উম চেলাৰি কম দিয়ে। কষ্ট বেছি হয় কিন্তু কষ্ট বিপৰীতেটো। মানে দৰমহাটো ইমান পোৱা নাযায়।
হয়, হয়, হয়, হয়।
অ', জীৱন যেতিয়া চলিবই লাগিব হয়।
উম।
জীৱনতটো লৈছো যেতিয়া, তেনেকে চলিবলগীয়া হয় আৰু খালি স্বাস্থ্য পাতি ভালে থাকিলে মানে ভাল লাগে আৰু কষ্ট কৰিও ভাল লাগে নিজৰ স্বাস্থ চাব লগা হয় স্বাস্থ্য স্বাস্থ্য পাতি ভালে হ'লে মানে মনটোও ভাল লাগি থাকে থাকিলে ভাল আৰু তেনেকুৱা কথা। তাকে আকৌ খৰচ বেছি । অ', কষ্ট কৰিও ভাল নালাগে, নোৱাৰে আৰু এটা ইনকামতে যদি স্বাস্থ্য বেয়া হয় এটা ইনকাম আম চব
এতিয়া বেমাৰ চেমাৰ হৈ থাকিলে তেনেকে আৰু ক'ত কামত যাম কেনেকে কাম। কৰিম আৰু কাম নকৰিলে পইচা বা কোনে এনে এনে দিব। আৰু পইচা নহ'লে আমি খাম বা কি? অ পইচা নহ'লে আমি কেনেকে খাম। অ চব পইচাৰ সমস্যা। ত
সমস্যা সমস্যা সেই টো কাৰণে জীৱনৰ চৰকাৰে চৰকাৰী চাকৰি এটা হ'লেওতো কষ্ট কৰিব লাগিব।
উম সেইটো হ'লে। মুঠতে প্ৰত্যেকটো বস্তুতে কষ্ট আছে নোহোৱা নহয়।
নোহোৱা নহয় কিন্তু চৰকাৰী চাকৰিতো অকনমান চিকৰিটি এটা অনুভৱ হয় আৰু।
অ', হয় সেইটোত আছে অলপমান, আছে।
উম, উ, হয়, হয়।
ভাগ্যও লাগে। থাকে ন, চবৰেতো ভাগ্যতো নাথাকে।
ভাগ্য লাগে আজিকালি, চবৰে ভাগ্য সেইটোৱে সেইটোৱে চবৰে ভাগ্য নাথ থাকে কিছুমানে বহুত কষ্ট কৰে। কষ্ট কৰিও। ভাগ্যত যদি নাই তেতিয়া নাপায়। কি অ কিছু মানে অক কম কষ্ট কৰিও অ কম কষ্ট কৰিওতো পায়। তেনেকুৱা নিচিনা মানে।
অ সেইটোৱেই।
ইফালে আকৌ ভাগ্য মিলিলে।
ভাগ্যয় মিলিলে কৰ্ম নিমিলে কৰ্ম মিলিলে ভাগ্য। নিমিলে এনেকুৱা হৈছে কথাটো উম। সেইটোৱে ৰে কি কৰিম আৰু উপায় নাই। যি হব লগা হৈ থাকিব আৰু ভগৱানৰ
হৈ থাকে সেইটোয়ে সেইটোৱে আৰু আমিতো একো কৰিব নোৱাৰো যিখিনি কৰিব লাগে যিখিনি কষ্ট কৰিব লাগে সেইখিনি কৰো, যদি তাতে নহয় আৰু চব ভগৱানৰ মতে চলি চলিজাব আৰু তেনেকুৱা কথা
সেইটোোৱে আমাৰ কৰ্ম খিনি আম কৰি বাকী ওপৰলাৰ
অ' কৰ্ম কিনি জষ্ট কৰি যাব লাগে হয় হয় হয়। হয় হয় লৈছো যেতিয়া চব গ্ৰহণ কৰ কৰিবই লাগিব ভগৱানে যি দিয়ে তাকে যাৰ ভাইগত যেনেকে লিখিছে তেনেকে চলি যায় আৰু তেনেকুৱা কথা হয়, হয় বাকী আপোনাৰ লগত কথা পাতি ভাল লাগিল আকৌ লগ পাম ধন্যবাদ শুভৰাত্ৰি।
অ', শুভ শুভৰাত্ৰি দিয়া। থেংক ইউ।